হেল্ল!
অঁ স্মিতা কোৱা।
অ জুমিতা তুমি বোলে সদায় এই ৰাতিপুৱা ইয়োগা কৰা হয় নে?
অঁ ইয়োগা কৰো।
অ।
কোনে ক'লে তোমাক?
নাই মই গম পাইছো তুমিও কেতিয়াবা ফটো চটো দিয়া যে। হনো অ অ অ। অ আৰু তোমাৰ মানে সেইটো দেখিলেও গম পায় ন মানে উম শৰীৰটোক নিজকে যিহেতু মানে হে কৰি ৰাখিছা তাৰ পৰা আমি গম পাও যে নিশ্চয় তুমি এইবোৰ কিবা কিবি কৰা চাগে
অঁ কৰো মানে সদায় নোৱাৰিলেও চে ষ্টা কৰো আৰু কৰিবলে
অ অ অ আচলতে আমি কি জানা আমি সদায় এইবোৰ কৰিব লাগে। ৰাতিপুৱা উঠি যদি আমি অকনমান খোজ কাঢ়ি আমাৰ দিনটো আৰম্ভ কৰো তাৰপিছত যদি আমি অকমান ইয়োগা বা প্ৰাণায়াম কৰো নিশ্চয় আমাৰ শৰীৰ টোৱে ভালে থাকিব হয়নে আৰু বৰ্তমান সময়ত যিবোৰ যিমানহে বেমাৰ আজাৰে দেখা দিছে অ আৰু আজিকালিতো মানে উম দৈনন্দিন জীৱনত চুগাৰ এ এ তোমাৰ এয়াৰ আৰ্থৰাই ডাইবিটিজ এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা হৈ আছে ন তাৰ কাৰণে ৰক্ষা পাবলৈ যদি আমি এইবোৰ কৰিব পাৰো আৰু আজিকালি চৰকাৰেও একৈশ জুন দিন উম দিনটোক মানে যোগ দিৱস হিচাপে মানে আন্তৰাষ্ট্ৰীয় স্তৰত পালন কৰে ন
কৰে কৰে কৰিছিলোঁ কৰিছিলোঁ আমাৰ লগৰীয়া বান্ধৱী কাকলি তাইটোক যুগৰ লগত জড়িত তাইৰো শৰীৰটো কি ধুনীয়া
অ নিজৰ শৰীৰটোক আতিল কৰি ৰাখিছে একদম মানে আ আৰু তো বিভিন্ন প্ৰশিক্ষণও দিয়ে তাই আজিকালি
দিয়ে হয় হয় আৰু তোমাৰ যোগ আৰু প্ৰণায়াম প্ৰণায়াম কৰিলে তুমি মানসিক ভাৱেও বহুত খিনি আ স্বাস্থ্যৱান হৈ থাকিব পাৰি আজিকালিতো মানসিক প্ৰব মানসিক অশান্তি বা বে মানসিকভাৱে আজিকালি
বেছি হৈছে সমাজত এইবোৰ দৌৰ্বা লাগে শাৰীৰিক ভাৱেতো মানুহ অসুস্থ হয়ে বাৰু বিভিন্ন কাৰণত কিন্তু মানসিক ভাৱেও মানুহে যে টকা পইচা যিমানেই হৈছে যে মানুহৰ মানসিক অশান্তিও বেছি বাঢ়ি গৈছে চাবা হয়নে এখন ঘৰতে তোমাৰ মানে উম এ এনেকুৱা কিছুমান সমস্যা হয় যাৰ বাবে মানুহজনে মানে শান্তিত থাকিব নোৱাৰা হৈ যায়
হয় আজিকালি নানানটা সমস্যা তুমি মানসিক তাম মানে মানুহৰ শান্তি বোলা বস্তুটো কোনোফালে নোহোৱা হৈছে আগতে আমি আগতে আমি অলপ দেৰি অকলে বহিছিলোঁ নিজকে আত্মবিশ্লেষণ কৰিছিলোঁ তোমাৰ গছৰ বতাহ গছৰ তলত বহিছি গাওঁ গৰমৰ বন্ধত আমি মামাহঁতৰ ঘৰত গৈছিলোঁ ককাহঁতৰ ঘৰত গৈছিলো
হ হ হ হ
গৈ আমি প্ৰাকৃতিক পৰিৱেশবোৰ উপভোগ কৰিছিলোঁ মানসিক অ চিন্তাবোৰ একদম নোহোৱা হৈ গৈছিলে কিন্তু আজিকালি সেই পৰিৱেশটো নাইকিয়াই হৈছে আজিক কেলে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এইটো দেখা গৈছে চহৰ অঞ্চলততো তোমাৰ আ শান্তিটো নাইকিয়াই
উম উম উম আৰু মানে কি জানা কৃত্ৰিমতাটো যিমানে বাঢ়ি গৈছে ন মানে এই মানসিক অশান্তি অৱসাদ এইবোৰ বেছি হৈ গৈছে মই ভাবো আৰু তাৰ কাৰণে যোগ শাৰীৰিক যোগ এই এইবিলাক কৰি আমি শৰীৰটোক বহুত খিনি সুস্থ কৰি ৰাখিব পাৰা যায় আৰু মানে আৰু তাৰে সে কাৰণে জানানে আজিকালি অফিচ বিলাকত তো তোমাৰ বা চৰকাৰী অনুষ্ঠান বিলাকত তাৰ পিছত আমাৰ স্কুল কলেজ বিলাকতো বিভিন্ন ধৰণৰ এনেকুৱা কৰ্মশালা অনুষ্ঠিত কৰেছ কাৰ ফালৰ পৰাই কৌৰ অহ অ কৰি পেলাই তোমাৰ মানুহজনক তিনিদিনীয়া চাৰিদিনীয়া এনেকুৱা প্ৰশিক্ষণ কিছুমানো দিয়া যায় মানে দিনটো সেইটো নি নিজে অহ আকৰ্ষিত কৰিছে অ আৰু আজিকালি জানা স্কুল কলেজত এইটো এটা মানে পাঠ্যক্ৰম হিচাপেও মানে তোমাৰ অন্তৰ্ভুক্ কৰিছে ন?
আগতেও আছিলে, আগতেও কিছুমান আম-আমাৰ স্কুলত আছিলে, শাৰীৰিক বুলি, শাৰীৰিক বুলি এটা বিষয় আছিলে। য'ত আমাক শৰীৰৰ, এ ব্যায়াম ইত্যাদি কৰোৱা হৈছিলে। অ', কেনেকৈ কৰে, সেইটো শিকোৱা হৈছিলে।
হা-হা-হা-হা, কিন্তু মানে আৰু, অ', দি এ দি। আৰু জানা ইয়াতে তুমি আজিকালি গৱেষণাও কৰিব পাৰি, কিছুমানে ডক্টৰেট লয় ইয়াৰ ওপৰত। সেয়া কৰি, এইটো মানে আগ, আমাৰ আগতে স্কুলত কেনেকুৱা আছিল যে এটা বিষয় হিচাপে লৈছিল। ছিল, এজন শিক্ষক থাকিব আমাক শিকাইছিল, কিন্তু ইয়াৰ এতিয়া মানে ডিগ্ৰী লেভেলৈকেও তোমাৰ ক্লাছ কৰিব পাৰি এইবিলাকত মানে, পি এইচ ডি, চি এইচ ডিও কৰিব পৰা যায় আজিকালি মানে, য়োগ বিষয়টো লৈ, বহুতে কৰিও আছে।
আৰু আগতে ইমান বহুলভাৱে প্ৰচাৰ নহৈছিল, আজিকালি ইমান প্ৰচাৰ আহ, বহুল ভাবে হৈছে, প্ৰত্যেকজন মানুহে অলপ হ'লেও প্ৰণায়াম, ব্যায়ামৰ বিষয়ে অৱগত।
অৱগত, অৱগত।
আৰু মানে আৰু এইবাৰ দেখিছানে? চৰকাৰে যে কিছুমান যে গাঁৱৰ যে মহিলা সকলক লৈ পেলাই যে কৰাইছিল, দেখিছিলা নে সেইবোৰ?
অ', দেখিছোঁ, দেখিছোঁ, দেখিছোঁ চব। সামাজিক মাধ্যয়মত দেখিছোঁ, সেইটো আচলতে তে, এ কিছুমান, ভুল এ উম-আ পোচাক পৰিধান কৰি তে যিবিলাক ব্যায়াম, শৰীৰ চৰ্চা কৰিছে, সেইবোৰ মানে, অলপমান হাস্যৰস
ৰস দিছে, তথাপিও ই এটা প্ৰচেষ্টা।
প্ৰচেষ্ঠা, প্ৰচেষ্টা, সুন্দৰ, সুন্দৰ পদক্ষেপ, যে তেওঁলোকে পিছলৈও ঘৰত কৰিব
অ', এতিয়া হয় পাই, এইবাৰ হয়তো মানে প্ৰথম প্ৰথম কৰিছে কাৰণে ধৰা এনেকুৱা হৈছে, হয় নে নহয়? কিন্তু পিছলে এইটো আৰু ঠিক কে কৰিছে, এটা এটা গোট, গোট এটা এটা, এখন এখন গাঁৱৰ মাজত যেতিয়া এইটো পঢ়িব, এখন এখন গাঁওৰ এজনী এজনী মহিলাৰ পৰা এখন এখন ঘৰত যাব বস্তুতো, হয় নে নহয়? এইটো ভালে কৰিছে কিন্তু বস্তুটো, আৰু এনেকে অ', অ', অ', এনেকে যদি ধৰা মানে বিনামূলীয়া ভাৱে মানুহ বিলাকক পশি ক্ষণ দিব পৰা যায় একো বেয়া নহয় কিন্তু।
নিজকে নিৰোগী কৰি ৰাখ ৰখাৰ কাৰণে
অ' অ', আৰু য়োগ মানে যে তোমাৰ এইটোও নহয় যে তোমাৰ উম সেয়া হয়, নিজক কষ্ট উষ্টাডিটো কৰিব নালাগে, তুমি চাবা, চবেতো ইমান হাউলিব নোৱাৰিব পাৰে। চবেই ইমান উঠা নামা কৰিব নালাগে, য়োগতোৱে সেইটোয়ে কয়তো, তোমাৰ শৰীৰটোৱে তোমাক যিমানলে টানে, তুমি সিমানটোলৈকেহে কৰিবা। তাত অ', তাতকে তুমি নিজৰ দেহক কষ্ট দি কেতিয়াও কৰিব নালাগে বুলি কৈছিলে আমাক আমাক জানা আমাৰ অফিচৰ ওচৰতে এখন আছে তোমাৰ আহ সেয়া উম কি এ কে ষ্টুডিঅ' বুলি। তাৰ মানুহজন সিদিনাখন আমাৰ অফিচলৈ আহিছিলে আৰু তিনিদিনৰ কাৰণে। আহি পেলাই আমাক প্ৰথমতে মানে সেই ওম মন্ত্ৰটো উচ্চাৰণ কৰিব দিয়ে আৰু মানে।
এই ওম মন্ত্ৰটোৰ বিষয়ে মই তোমাক কওঁ তুমি অ' যেতিয়া তুমি বহুত কেতিয়াবা হয় ন' আমাৰ নৰ্মেলি কেতিয়াবা মানুহৰ প্ৰব্লেম টেনশ্যন বা কেতিয়াবা এনেই বেয়া লাগি থাকে ন' মন চন তুমি এনে চকু কেইটা মু-মুদি অ' কপালত এনে এটা মানে তুমি এনেই কপালত স্থিৰ কৰি মনটো ওম ওম কে তুমি উচ্চাৰন কৰিবাচোন সঁচাকে এটা ধনাত্মক এটা ভাৱ আহি যায় মনত।
চব দুখ চব দুখৰে অৱসাদ হয় মানে
আৰু মই মানে এবাৰ কোনোবাই মোক কৈছিলে যদি তুমি কেতিয়াবা যৌগ প্ৰাণায়াম বা মন্ত্ৰটো মাতি ধৰা আমাৰ দিনটো সুন্দৰ ভাৱে আৰম্ভ কৰো ন' তাৰ পিছত যদি তুমি দিনটোলৈ ওলাই যোৱা তাৰ পিছত কিন্তু তুমি বেয়া কাম কৰিব নোৱাৰা জানা এজনী মানে অ' নোৱাৰি অ'। কিন্তু কিছুমান আমি যদি ল'ৰা ছোৱালী সেইখিনয়ে আমাৰ তোমাৰ ল'ৰা মোৰ ছোৱালী আছে আমি যদি এতিয়াৰ পৰা শিকাব পাৰো ন! মোৰ ছোৱালীজনীও কিন্তু ইমান মানে আগ্ৰহী নহয় এইবোৰ শিকিবলৈ এতিয়াই পৰাই।
অ'।
কিন্তু যদি শিকাব পাৰো তেতিয়াহ'লে কিন্তু চাগে সিহঁতো এজন মানে কি ভাল মানুহ হিচাপে হ'ব আৰু সমাজত মানে ধৰা বেয়া নহয় অ' বেয়া নহয় অ' মানে হয় নে নহয়? অকল যে পঢ়া শুনাত ভাল হ'লেই এজন মানুহ অ' অ' অ'। অকল যে পঢ়া শুনাত ভাল হলেই এজন মানুহ ভাল হ'ব সেইটোতো নুবুজাই।
চাৰিওফালে এটা সুস্থ সুস্থ নাগৰিক সুস্থ মানুহ মানসিক ভাৱে সুস্থ সুস্থিৰ হ'লেহে আমি সমাজখন সুস্থিৰ কৰিব পাৰিম।
আৰু এইটো উ-যৌগ প্ৰাণায়াম এইবোৰ ধৰা তুমি খালী পেটত কৰিলে বেছি ফলদায়ক হয়।
অ'।
উম, অ' আৰু আজিকালিতো কিছুমানে ব্যৱসায়িক ভিত্তিতো লয় ন যৌগা টিচাৰ হৈ যায় যে যে।
অ', বহুত বহুত পইচা পইচাটো বহুত অ', মানে উপাৰ্জন হয় তুমি যদি ভালকৈ যৌগাৰ প্ৰশিক্ষণ লৈ পেলাই ভালকৈ স্কুল এখনো খোলা বা আজিকালি ঘৰে ঘৰেও কিছুমান বয়সস্থ মানুহো থাকে ন। যৌগ যৌগেদি কিছুমানৰ বেমাৰবিলাক নিৰাময় কৰিব বিচাৰে বা যৌগ শিকিব বিচাৰে তুমি ঘৰত আহিলেতো বহুত বহুতখিনি আ তুমি পইচা
ডেইলি যদি তুমি মোৰ সদায় মোৰ ৰাতিপুৱা উঠি যদি তুমি অনোলোম বিলোমটোৱে কৰা তোমাৰ তথাপিও বহুত খিনি মানে সেই হৈ থাকে। আমি ইয়াৰ ফলতো আমি ধৰা লগে লগে দেখা, দেখা নাপাও হয়নে কিন্তু লাহে লাহে লাহে লাহে গম পাবা যে আমাৰ শৰীৰটোৱে কিছুমান আৰু কিন্তু অ কোনোবাৰ অধীনত শিকিব লাগে নিশিকিলে কিন্তু বে বেয়া সেইটো বস্তু। জানা অ ভুল হলে কিন্তু এইটোৰ আকৌ ঋণাত্মক প্ৰভাৱটোও আছে।
পৰে
বস্তুটো যিমান সুফল আছে আকৌ ওলোটাইতো কৰিলে তোমাৰ কুফলটো সিমানেই হ'ব কিন্তু
অ
উ উ
তাকে আজি আৰু কিছুমান মানুহে যদি কৰিব নোৱাৰেও ধৰা য যোগাটো বহুত টান টান যোগাৰ আছে হালাচানা বুলি এটা আছে মইটো সেইটোলৈকে কৰিব আৰু হালাচানাটো কৰিব পাৰো মই এই তোমাৰ
এইটো যে
সূৰ্য নমস্কাৰটো সূৰ্য নমস্কাৰটো বহুত বহুত মানে লাভদায়ক।
অ মই কৰিছিলো জানানে মই অনলাইনতো বহুতবাৰ শিকিছিলো মানে এনেকে ডেইলি কিন্তু মোৰ মানে কি জানা মই এয়া ডেইলি নকৰো মোৰ প্ৰব্লেম সেইটোৱে মানে।
মানে আজিকালি মানুহ ব্যস্ততাৰ কাৰণে আ যোগ ব্যায়াম বা খোজকাঢ়া সেইবোৰত সময় দিবলৈ অলপ দিগদাৰী হয় আৰু ল'ৰা ছোৱালীৰ দায়িত্ব ত
দায়িত্ব এতিয়া আমাৰ দৰে মানুহ বিলাক ধৰা মই ৰাতিপুৱাই অফিচ নিজৰ কৰ্মক্ষেত্ৰলৈ যাব লাগে গধূলি আহি পাওঁ। আৰু অফিচ চফিচ বিলাকত আজিকালি এইটো শিকাই যে কৰ্পৰেট য়োগা বুলিও এটা বস্তু ওলাইছে।
অ আচ্ছা
অ কৰ্পৰেট যোগা তাৰমানে তোমাৰ অফিচত থাকি নিজৰ চকীখনত বহিয়ে নিজৰ শৰীৰটোক আমি কেনেকে কৰাব পাৰো মানে।
হয় হয় হয় হয় হয় বুজিছো অ অ শুনিছো শুনিছো শুনিছো এইটো আৰু তুমি কিছুমান মানুহ বয়োজ্যেষ্ঠ মানুহ বয় বয়োজ্যেষ্ঠ মানুহবিলাকে চাবা কিছুমান নোৱাৰে নহয় কৰিব তুমি বা কিছুমানে ধৰা এনে সময় নাপায় তুমি দুই মিনিট মোবাইলটোৱে চাই আছা বা তুমি ধুনীয়াকে উশাহটো দীঘল দীঘলকে টানি পেলাই ল'বা সেইটো এটা যুগ হয়নে সেইটো এটা ব্যায়াম উশাহৰ ব্যায়াম।
অ উশাহ আৰু উশাহটো ধ্যান দি শুনিবলৈ কয় নহয় মানে চকুটো বন্ধ কৰি যদি আমি উশাহটো বনৰা কৰো মেডিটেশন মেডিটেশন অ মেডিটেশনৰ কিন্তু বহুত জানা মই এইবিলাক বহুত কৰি পাইছো জানানে অফিচত কিন্তু মই কৈছো নহয় তোমাক মই সেই একে ঠিৰ হয় মানে বস্তুটো কৰিব পৰা নাই সেই
মই মেডিটেশ্যনৰ বিষয়ে বহুত খিনি মানে জ্ঞান আহৰণ কৰিছো মই এদিন তোমাক ফোন কৰি ক'ম দিয়া। মেডিটেশ্যন মানে ইমানেই কৰিছো মই মই বহুত বহুতখিনি জ্ঞান পাইছো আৰু বহুতখিনি যুগত আহিছো আৰু নিজে নিজে উপলব্ধিও কৰিছোঁ মানে বস্তুখিনি ত এদিন কেতিয়াবা সময় মিলাই পেলাই তোমাক ক'ম মই মেডিটেশ্যনৰ কথা
বোলে মেডিটেশন টো কেনেকুৱা জানা তুমি এনেকুৱা হুলস্থুল পৰিৱেশত নহয়
নহ'ব কেতিয়াও নহ'ব
একদম একাত্ম হৈ যেতিয়া তোমাক কৰিব পাৰা সেইটোহে মানে সেই আৰু ফলদায়ক হয় বুলি মই ভাবো আৰু হয় নে এটা হুলস্থুলীয়া পৰিৱেশত নহয় ইয়াৰ কাৰণে তুমি শান্ত ভাৱে বহিব লাগ
বহিব লাগিব আগতে ঋচি ঋষি মুনিবিলাকে যে পাহাৰত গৈ ক'বাত গৈ যে কৰিছিলে কিয় কৰিছিলে একাত্মভাৱে কৰিছিলে হয়নে
অ হ হ হ তুমি